হেল্ল'।
নমস্কাৰ, নমস্কাৰ।
নমস্কাৰ।
নমস্কাৰ। অহ' ঠিকেই আছো, বৰ্তমান। অহ' পিছে আপুনি।
অহ' বৰ্তমান ঠিকেই আছো। এতিয়া আপোনাক ফোন কৰাৰ কাৰণটো হ'ল মই অহ, কিছু বিষয়ৰ ওপৰত কথা পাতিম বুলি, বা আলোচনা কৰিম বুলি ভাবিছিলো। আপুনি অলপ সময় দিব পাৰিবনে?
ঠিক আছে ঠিক আছে পাৰা যাব সময় আছে মোৰ
হয়, এতিয়া বিষয়টো হ'ল হয় আমাৰ বিষয়টো হ'ল আজিৰ যে, কলগছটো আপুনি চিনিয়ে পায় জানো
হয়, হয় চিনি পাওঁ মই।
হয়, এই কলগছ যদি হয়, কলগছটো আমি হয় হয় নিশ্চয়, শুনিছেনে?
উম, শুনি আছো মই শুনি আছো।
হয়। হয়। অ, কলগছটো আ আমি আমাৰ যিটো ডে টু ডে লাইফ বা আমাৰ জীৱনত কি কি কামত আমি ব্যৱহাৰ কৰিব পাৰো এই কলগছৰ দ্বাৰা আমি কি কি সহায় পাওঁ। আপুনি ইয়াৰ বিষয়ে অলপমান ক
হয়। পাৰিম, পাৰিম, নিশ্চয় পাৰিম, আহ যি মানে কলগছ, এই কলগছটো আমি আমাৰ জীৱনত জীয়াই থাকোঁতে বহুত মানে কামত ব্যৱহাৰ কৰা হয়। যে কলগছ কলগছ ক'ব গেলে আমাৰ বহুত মানে মূল্যবান ব স্তু আৰু, মূল্যবান বস্তু আৰু আমাৰ জীৱনত। হয়, মূল্যবান গছ হয়, আহ সেইটো বস্তু আমি বেছিভাগে আমাৰ গাঁও এৰিয়াত দেখা পায়, দেখা পোৱা যায় আৰু। আহ আমাৰ গাঁও এৰিয়াত দেখা পায়, হয়। এ সেইটো গছ আহ বহুতটা বিভিন্ন ধৰণৰ কামতে ব্যৱহাৰ কৰা যায়। উ যিটো নেকি আমাৰ যিকোনো পূজা-চূজা যিকোনো হ'লে মানে সেইটো গছ ব্যৱহাৰ কৰা যায়। হয়। ধৰি লও আমাৰ ঘৰৰ পূজা বা গাঁৱৰ পূজা বা যিকোনো ৰাইজৰ মাজত পূজা, যিকোনো আহ, আহ, ডাঙৰ-ডাঙৰ পূজাত দুৰ্গা পূজা, কালী পূজা, হয় যিকোনো পূজা থাকিলে মানে সেইটো গছ আমি আহ ব্যৱহাৰ কৰা যায়। ধৰিলো এটা পূজা দিব লাগিলে, এ পূজাত আমাৰ বহুতটা বস্তু থাকে, আহ লোৱা ফল-মূল থাকে, ধৰি লওক বুট থাকে। কল থাকে। আঙুৰ থাকে, বেদনা থাকে, বহুত কেইটা বস্তু থাক কে আৰু আহ কুঁহিয়াৰ থাকে। এইখিনি বস্তু আমি এ, হয়, থব লাগিলে আমাৰ যিটো কলগছ, কলগছৰ পৰা যিটো পাত পাতটো ডাঙৰ-ডাঙৰকে এইটো পাত টো হয় কলৰ পাতটো আনি কিনে যিটো পাত এইটো পাতটো একদম লাষ্টৰ যিটো মানে ওপৰত থাকে, এই ফাল পাতটো চাই কিনে এইটো আমি কাটি আনো। অ, সৰু-সৰুকে কাটি দিও, তাৰ পাছত সেইটো কা টি কেনে এইটো, আ আনি কিনে তাৰ ওপৰত আমি, এ হয়। অ থগ, হয়, হয়, তাতে দিয়া যায়।
হয়।
লগতে কলগছৰ যি যিকোনো মানে এ পা টো ব্যৱহাৰ কৰা যায়, চব পাচটো হে ব্যৱহাৰ কৰা যায়। কলগছটো বহুত কামতে মানে আ হে, বহুত ভাল একদম, আমাৰ জীৱনৰ কল গছটো বহুত মূল্যবান বস্তু, আৰু মই যিদৰে মই সকলো পূজাতো বহুত মূল্যবান, পূজাত যিকোন নো আপেল বা বুট বা চাউল বা আ কল। হয়, এইখিনি থব পাৰি আৰু, আৰু ভগৱা ভগৱানক দিয়া যিখিনি ফল ফল মূল তাতে দিয়া যায় আৰু হয় তাতে দিয়া য আৰু যিটো মানে আমাৰ কল গছ পাতৰ বাহিৰে গছ সেইটো গছটো আমি আ ধূপ ধূপটোৱে তাতে দিবৰ কাৰণে সেইটো অ' ব্যৱহাৰ কৰিব পাৰে। হয়। আ তাৰপিছত এই যিটো আমাৰ কলগছ গছটো আমি কাটি কেনে আমাৰ যিটো খাৰ আঞ্জা বুলি কয়। সাৰ আঞ্জা সাৰ আঞ্জাৰ কাৰণে এ খাৰ আঞ্জাৰ কাৰণে খাৰ বনাব পাৰে। এই খাৰটো আমি কলগছটো কাটি কিনে এ কলগছ টো যিখিনি এ পাতৰ বাহিৰে যিখিনি বস্তু যিখিনি থাকে। হয় দনা-দনা বুলি কয় এইখিনিতো আমি আ সৰু সৰুকে কটাৰী দি কাটি কেনে ৰ'দত দিয়া যায়। ৰ'দত এসপ্তাহ মান দিয়া যায়। বা দছ দিন মান দিয়া যায় তাৰ পাছত সেইটো অ' শুকাই লয়। শুকোৱাৰ পাছত সেইটো আমি আ জমা কৰি কিনে আ জুই লগাই দিয়ে জুইটো লগোৱাৰ পাছত সি নিজে- নিজে মানে পৰি যায় আৰু নিজে-নিজে পৰি যায় লাষ্টত হয়। অ' এ যায় এঙাৰটো আমি জমা কৰি কিনে অ' টোৰ মানে এটা বাচন লৈ কিনে অ' বাচ মান আমি টো বাছেই দিও আৰু হয়, পানী লগাই দিওঁ পানী অলপ চলপ লগাই দিওঁ তাৰ পাছত পাছত পানী অলপ চলপ লগাই দিয়াৰ পাছত সেইটো মানে আ পুৰা মিক্স পুৰা মিহি হৈ যায় আৰু পুৰা মিহি হৈ যায়। মিহি হোৱাৰ পাছত সেইটো এ-এ এটা ভাল বাচন ধৰি লওঁক বস্তা মনা যিকোনো আৰু অ থ'ব পাৰে। থোৱাৰ পাছত সেইটো আমি খাই থাকবা পাৰো একবছৰ দুই বছৰ খাই থাকিবা পাৰো সেই বেয়া নহয় আৰু সেইটো সাৰৰ যিটো হয়, উম যিটো নেকি মানে খাৰ খাৰৰ যি দাম যিখিনি দাম এইটো কেজি বহুত দাম আছে কেজি ধৰি লওক চল্লিশ বা পঞ্চাশ বা ত্ৰিশ। আ কেতিয়াবা এশত লকে যাব পাৰে। বস্তুতো মূল্যবান হয়তো মূল্যবান হয় না আমাৰ জীৱনত যিটো আমি ডেইলি মানে সদায় জীয়াই থাকিবৰ কাৰণে বহুতে এ তেলৰ মিঠাতেলৰ আঞ্জা খাই মিঠাতেলৰ আঞ্জা খাই কেনে যদি বৰিং লাগি যায় আ কেতিয়াবা মানে সাৰ আঞ্জা খাই সাৰ আঞ্জা আমি খাৰ আঞ্জা বুলি ক'লে ডাল- ডাল খাৰ আৰু আমাৰ বড়ো ভাষাত এই যিটো মানে অনলা শাৰী বুলি কয়। সেইটো আমি এইটো সাৰটো দি কেনে বনাব পাৰি আৰু। আৰু বহুত মানে খাৰ আঞ্জা বনাব পাৰে বহুত আলুকৰ আমি আলুটোকো আমি সাৰ আঞ্জা বনাব পাৰে, আ আপোনাক মই ক'লো কলৰ কলগছৰ যিখিনি মূল্য সেইটো মই আপোনাক কৈ দিলো। আপুনি অলপ দুআষাৰ কেইটামান কৈ দিব।
হয়-হয় নিশ্চয়, অ' কলগছ বুলি ক'লে এতিয়া আমি কলগছৰ পৰাই বহুত সহায় লওঁ। মই ঘৰু টাইমৰ পৰাই আজিৰ লেগি দেখা পাই আছো আ' আমাৰ যিটো দিৱালী বুলি কয়। দেৱালী বা কালী পূজা বুলি যিটো কয় আমি। তাতে আমি ৰাস্তাই ৰাস্তাই কি কৰো অ, গছ পুলি ৰুওঁ এই ক যিটো কলৰ গছ। এইটো আমি তাতে ৰাস্তাত ৰুওঁ তাৰপিছত কি কৰো এইটো তাতে মানে আমি আ' এ বাহৰ যিটো খাতী এনেকে দি কেনে আমি তাতে চা তি জ্বলাই কোনোবাই মম জ্বলাই মমবাতি।
হয়, হয়।
দেৱালীত আমাক কলগছটো লাগিবই আৰু। সেইটো ধুনীয়াকে আমি সাজাই চ চাজোৱা হয় আমি ধুনীয়াকৈ। এতিয়া আৰু মই দেখা পাইছো। টো আমাৰ আজিকালি বহুত বেছি দেখা নাপাওঁ কিন্তু আমাৰ যিটো অলপমান নদী অঞ্চল ধৰি লওক এনেকুৱা নদী পাৰ কৰা অঞ্চল থাকে গাঁও থাকে না সি তাত আমি সৰু সুৰা টাইমত দেখা পাইছিলো যে আমাৰ কলগছৰ যিটো আমি কিবা বনাওঁ ভেল বুলি কয় আপুনি নিশ্চয় জানে হয় হয় আমি বনোৱা আছিলে এতিয়া বহুত কমকৈ দেখাব পাব আজিকালি বহুত কম হৈ গৈছে সিবিলা আৰু কলগছ বুলি ক'লে আমি কলৰ যিটো ফল। সেইটোতো বহুত ধৰণৰ থাকে আমাৰ কলৰ যিটো প্ৰজাতি এতিয়া ধৰি লওক চেনিচাম্পা থাকে আৰু সিফালে থাকে মালভোগ। জাহাদী, বৰজাহাদী। আচ্ছা কল থাকে বহুত বেছি হয়। বহুত ধৰণৰ বিভিন্ন থাকে এতিয়া আমি আঞ্জা বা ভাজি খাবাৰ কাৰণে আমি জাহাদি বৰ জাহাদি সেইবিলাক কলটো আ খাওঁ আৰু। আৰু আমি এইটো পকাই কেনে খাওঁ বা আমি পূজা-চূজাত যিটো দিওঁ সেইবিলাক চেন চাপ পা থাকে হয়।
ঠিক আছে আপ ঠিক আছে আপোনাৰ লগত যিখিনি আলোচনা কৰিলো সচাই বহুত ভাল লাগিল, আপুনি যে মোক যিখিনি প্ৰশ্ন সুধ দিলে মই কেইটামান দিলোঁ। আপুনি চাগে ভালে পাইছা আ' আমাৰ সময়ো হৈ গ'ল। অ, তেনেহলে আমাৰ আজিৰ যিখিনি আলোচনা ইয়াতে শেষ কৰিম বুলি মই- আপোনাক জনাইছোঁ ধন্যবাদ যাছিলোঁ বহুত বহুত ভাল লাগিল। যাতে পাছতো এনেকুৱা লগ পাম বুলি
হয়, মোৰ ফালৰ পৰাও আপোনাক বহুত ভাল শুভেচ্ছা যাচি অ, বহুত বহুত ধন্যবাদ যাচি আমাৰ যিটো আলোচনা সেইখিনিতে আমি সামৰণি মাৰিলো। হয় ধন্যবাদ।